কি কৰি অ কি কৰিছা?
মানে
শুনিছো কি কৰিছ?
অকমান মাততো সৰু হৈ আছে যে অকমান ডাঙৰ কে দে চো
কি কৰিছ
অ এই এনে আছোঁ তই
মই সে দোকানলৈ গৈছিলো আহি পেলাই বহিছোহি শুনিছো শুনিছো
অঁ দোকানলৈ গৈছিলো।
উম
কি আনিবলে
এ মগু দালি আনিলো আৰু বুট আনিলো গৰম যে
মাতটো কেলে ইমান সৰু সৰুকে আহিছে?
এতিয়া শুনিছানে নাই বাৰু
এই সৰুকেই আহিছে।
চাউনটো বঢ়াই দেচোন
চাউণ্ডটো বঢ়াইছোৱে
মইতো শুনি আছো।
আহ তাৰপৰা হা
মই শুনি আছো ভালকে।
এতিয়া তই ভালকে শুনিছ।
অঁ
আহ হব ক
ঘৰলে কেতিয়া আহিবি? ভাত বনাবলে লৈছেহে অ।
যাম
কালি বাহিৰে বাহিৰে গলগে নে কি
নহয় ঘৰত সোমাই আহিছো পুতৌও গৈছিলে নহয় মামা ঘৰলে
অঁ
পুতৌক থই আহিছো
অ কমল পুৰৰ কোনখিনিত নু
কমল পুৰ স্কুল খন যে
অ অ
স্কুলখন পাৰ হৈ অকমান নামঘৰ এটা এতিয়া নতুনকে বনাইছে নামঘৰটো
তাৰপিছত কেতিয়া উঠিলি
মোৰ হ'ল বাৰু অলপ সময়
ৰ'দডাল দেখিছ নাই কেনেকে‌ দিছে
তাকে ৰ'দডাল কেনেকে ওলাইছে মই আজৰি হৈ লৈছো মানে একেবাৰে বিচনাত পাইলো ঘৰ হাইলো এতিয়া চুলি ধুবলে আছে গৰমৰ জহতে মানে চুলি ধুবলৈ মোৰ মন যোৱা নাই
এ গৰমত মানে মূৰটো ধোৱা পিছাই ভাল লাগে কিন্তু মূৰতো নোধোৱালৈকে অশান্তি গতে লাগে আঠা আঠা নিচ না কিন্তু এই ধোৱাৰ পিছত শুকুৱালেকে বহুত দিগদাৰ
সেইটোয়ে এতিয়া পটককে কাৰেণ্টটো গুচি গ'লে
কি হ'ল
অই কি কৰিছা মা
কাৰেণ্টে নাই নি সেইফালে
আছে এতিয়া গুচি গ'লে মোৰ প্ৰব্লেম হৈ যাব মানে চুলি সোপা শুকুৱাবলৈ আৰু পতককে নুশুকাই যে
উম মটৰত কেলে কাৰেণ্ট গলে প্ৰব্লেম হ'ব মটৰ ধুবি নে কি?
প্ৰব্লেম হ'ব যে
অ ভাবিলে একো নাই গৰম দিন ন শুকাই যাব খালি টাইম লাগিব আও
সেইটোৱেই মই মেলি থাকিব নোৱাৰো চুলি বিশেষকে চাহ-তাহ খালি
চাহ খালো গুডবাই যেনেকে দিছে পাইিবলৈ যাব
তাকে অও
সেয়াই কপাল মোৰ ইফালে একদম ইফালৰ পৰা সিফাল কৰি থাকে পাইছ নে
অহ
ৰাতিপুৱালে এনেকুৱা ঠাণ্ডা লাগিছে ইনভাৰ্টাৰ ফেন চলিলে বহুত ঠাণ্ডা লাগে
উম স্পীড হৈ যায় যে
মই কাপোৰ লৈছোঁ
মোৰ সেই কালি মাছ ধৰিবলে পথাৰলে পথাৰত হাল বাই আছে আছিলে মাছ ধৰিবলে গলো চবকে দেখি পেলাই ভৰিটো ফালি আনিলোঁ
কেনেকে ফালিলি
মাছ ধৰিবলে গৈ
তাকে কি কাইট-চাইট হেৰি হ'ল নে কি মানে চিচাৰ সোমাই এতিয়াও সোমাই আছে নেকি
অ ওলালে কিন্তু চিচা নহয় মানে কিবা এটা পতককে ফুটি যোৱা নিচিনা হ'ল একদম তাৰ পিছত লগে-লগে তাতে তেজ বৈ গ'ল
কালি গল নেকি চেকাপ
ফালিলে অকনমান শুকাই
মাছ পালি নাই তাৰপৰা
মাছ কেইটামান ধৰিলো সাজটোও হ'ল আৰু
এসাঁজ
উম
কি মাছ?
ঐ তুমি আলু আনিবলৈ কৈছিলা যে মই উলিয়াই থৈছিলো। দেউতা পকেটৰ পৰা
কিমান
মানে দৰিকনা, পুঠি সেইয়াই আৰু
কালি চাল এইবোৰ কেনেকুৱা লাগিলে
ভাল লাগিলে
গা পা ধুলি নাই
গা মই নুধলো পোৱালিয়ে ধুলে
এ হাফ পেন্ট এটা লৈ ল'ব লাগিব ইমান ভাল লাগিব
নিছিলো এ মানে বেছি দেৰি নকৰিলো আৰু
তোমাৰ জংঘল ৰিজৰ্টলৈ গ'লিগে
উম
তাৰপা কিবা টিকেট-চিকেট আছে নি জংঘলৰ ৰিজৰ্টত
জংঘল ৰিজৰ্টত টিকেট নাই
তাৰপা কি কি খাইছিলি ত
তাত তো হেৰি জিৰা ৰাইচ এটা ললো প্লেইন ৰাইচ এটা ডাল তৰকা আৰু বাটাৰ চিকেন মচালা
কিমান
টুৱেণ্টি ওৱান
পইচা
একৈছ শ
কি
অহ
একৈশ খাই আহিলি নে
অ ভাইটি খোৱা পইচা হে
হেতি খাই দিছে
অ কোনে দিব নহলে ভাইটি খালৰ কথা কৈছো এই কালি বাহঁতলে ভিডিঅ' কল কৰছো কেনেকুৱা জ্বলিছে মানে
একৈছশ খালি হে ভগৱান
তোমাক মই কিতাপ উলিয়াবলৈ কৈছিলো নহয় এ
কিমান কিমান লৈছে পইচা
এ বহুত
এ তহঁতি তাত নখোৱাহেঁতেও হয়নে ঘূৰি আহি
উম ভাইটি খুৰাবলে খুৱাবলৈকে লৈ গৈছে
অ খোৱাবলে বুলি লৈ গৈছে
উম
অ পাইচ ম ন
তাৰপিছত এই হেইয়ে মেচ চেজ দিছে আমাৰ ঘৰলৈ নাহিলি কেলে সিহঁতৰ ঘলে হেনো তিনি কিলোমিটাৰ মান হে
কোনে
জাংগল যুজাৰটোৰ পৰা আমাৰ লগৰ
ভাল বাৰু কোন মানবৰ ফোন
আমাৰ লগৰ সেইফালৰ যে ছোৱালীজনী আমাৰ একেবায়ে লগত থকা জনী উম
ৰিমপি নি ৰিম
নহয় আমাৰ একেবায়ে লগত থকা আমাৰ চাৰিজনী তিনি কিলোমিটাৰ মানহে হেনো তাৰপা
অ অ ম খব ভাই চাল ভতে
উম
মোকো তাই কৈছিলে আমাৰ ঘৰলে নাহিলি কেলে মানে কি হ মানে এইফালে মানে মেইন ৰাস্তা দি যাবলৈ গলে বহু ম সফালে যদি যাওঁ ন সেইফালে তাতে গা ধুৱা চাইদে যদি যাওঁ
অ
এতিয়া বহুত চৰ্ৰত ৰাস্তাটো
এদিন যে এদিন আমি চেচালে যাম ওলাবি
পাৰিলে অ যাম
তাকে মই কৈ চাম আমাৰ বাও আহিব সৰুজনী বা
উম এটা কাম কৰ এটা কাম কৰ চেঁচালে যাও পাইছো ত হেতো কাৰণে তালে যাবলে চবে বেয়াও পাব পাৰে দেই ইফালে যে আছে নামটো কি? টেকি ৰাই।
অহ
সেই ফালেও বহুত ভাল লাগে জেগাবোৰ মুকলি হল জেগাবোৰ মুকলি নদী এখন থাকে
চেচালে কোনে বেয়া পাব অহ
শিখায়ে
কৈ চাম মই
মানে মাকহঁতেও মাক মাক তেতিয়া বেমাৰজেন ধৰি লৈ গৈছে এটা এটা
কৈ চাম মই এতিয়া ফোন কৰিছিলো মাকৰ সেই গা বিষ মালিচ কৰি আছে।
অ তথাপি
অঁ অ আহিয়ে হেৰি কালি গা পা ধুই শুলে শুলে শুলেই হেনো এই আঠটা চাৰে আঠটা মানত উঠিছে।
উম উ
আমাৰ বায়েও কৈ আছিলে মানে যোৱাৰ কথা সৰুজনী বা আহিব আৰু আমাৰ ভাইটি বা
স্বাগত, তুমি মোক মাতা নে আগত তুমি মোক প্ৰাৰ্থনা মেমৰ ওচৰত থৈ দিলে নেকেটা এইটোৰ স্পেলিং আহ
আহ
ক'ত থাকা তুমি? ইয়াক দেখোন পুৰা খুচি খুচি লে
কোন?
মনত নাই
অহ সেই উম ধৰিব নোৱাৰিলে ধৰিব নোৱাৰিলে আহ
নোৱাৰিলে নি?
নোৱাৰিলে নোৱাৰিলে সেইটো মানে কথাৰ মাজতে পটকে হেৰি হৈ গল যে
মই কালি পইচাৰ হিচাপ কৰিছিল এনেকে কৰিছিল
অহ ধৰিব নোৱাৰিলে তাৰ পিছত হেৰি মই কালি এটা পাতিছিলো সে সেইতো মোৰ মুখৰ পৰা পটককে ওলাই গ'ল কিবা এটা ফোনটো কাট খাই গুচি গ'ল
কি জানো?
আহ
আজি পাতিলি জানো কাৰোবাৰ লগত
এতিয়ালৈকে পতা নাই তোৰ লগতে ফাৰ্ষ্ট, উম তই মাতিব পাৰিলিনে এবাৰ
চএইটো হেৰি নাম্বাৰ হে ন আৰু এটা নাম্বাৰে কৰিব পাৰিম নহয়
তাই বে আহ্ তোৰ এই মোৰ এইটো নাম্বাৰত কিমান টাস্ক কমপ্লিট হল জানো
অহ চাই আহিব নি এইটো নোটটো
উম ভাত-পানী বনাইছে নেকি?
হু ভাত-পানী চবে জায়গায় যোৱাই নাই আমি প্লেটফৰ্ম এৰি আছিলো এতিয়া আহিছো। আৰু সেই লগতেই কথা
আমাৰ বনাইছে বাৰু যিহে ৰ'দ আহিছে মই ৰাতিপুৱাই ভাতকেইটা খাই ল, দিনটো খাব নোৱাৰো ৰ'দৰ কাৰণে গৰমত
কি খালি?
বনোৱা বনাবলৈ লৈছেহে খাম আৰু দহটামান বজাত গা পা ধুই আজৰি হৈ।
উম, কিহে বনাইছে?
ভাতটো মগু দালি বনাইছে
হম'
তাৰ পিছত আৰু পিটিকা চিটিকা কৰিব চাগে।
এনেকুৱা গৰমত মগু দালি খোৱাটোৱে ভাল।
আমাৰ হে মই উ মচুৰ দালি নাখাওঁ যে।
আৰু মানে ব্ৰইল খাব লাগে, অহ' আৰু মগু দালি চগু দালি বো এনেকে এনেও ব্ৰইলে খাব লাগে।
মোক মগু দালি ব্ৰইল কন দিলে হ'ল, মই তেনেকে ভাত খাম দালি দিলে মই এইবোৰ মচুৰ দালি কিবা কিবি খাব নোৱাৰো।
দেউতা ক'ত আছে ঘৰত নে?
দেউতা পথাৰলৈ গ'ল নেকি, দেখাই নাই মই শুই উঠা পা।
কেইটা উঠে দেউতা হত
সোনকালে উঠে দেউতা, উঠি পেলাই হৰিনাম লগাই দিয়ে ফোনত। হাৰ পাই যাওঁ, আজি নলগালে আজি পথাৰলৈ গ'লগে হপাই উঠিয়ে।
কেলে আমি যে আমি যে আমি যে কেম্পত, আমি যে কেম্প পত শুই থাকো তাৰপা যিতু মনিয়ে যে হৰি নাম দাল লগাই দেয়ে। থেত তেৰি বিৰাদ অশান্তি লাগে। শুই কিমান
দোকান দিব চাগে আৰু দুই তিন দিনৰ পিছতে।
দোকানো হোৱাই নাই ৰ'দ দাল- অহ পানী নাই আকৌ এতিয়া, এতিয়া চাগে আমাৰ ৰব লাগিব।
অহ' আমাৰ পানী ৰখাই থৈছে বাৰু নিজৰখিনি।
উম'
হবা পাৰ্তি এটা খোৱাই দিবি পইচায়ে।
উম হয় অ বায়ে অ কৈছে সিদিনা বায়ে মানে ফোন কৰিলে তা বায়ে যোৱা কথা কৈছে ফুৰিবলৈ, মই বোলা আহিবি মোৰ স্কুটিৰ তেলতো ভৰাই দিবি। তাৰ পিছত মই লৈ ফুৰিম, তাই কৈছে